হেল্ল'!
অঁ কোৱা।
অ কি কৰিছা তুমি?
অ মই এনেই বহি আছো আৰু
অ ঘৰতে আছে নেকি?
অ ঘৰতে আছো।
অহ
আজি অলপ কলেজৰ কলেজ কোৱা কোৱা
কোৱা কোৱা।
আজি অলপ কলেজ লাইফৰ বিষয়ে কথা পাতো।
অ মইও তাকে ভাবিছো।
অহ, এনে তোমাৰ কলেজ লাইফ কেনেকুৱা আছিলে?
মোৰতো কলেজ লাইফটো ধুনীয়াই আছিলে। আছিলে মানে কি, মোৰ কলেজ লাইফৰ মাথো টু ইয়াৰ্চ হ'ল ন, ত আছে দেছ- আৰু দুই বছৰ, আজিকালিটো আৰু গ্ৰেজোৱেচনটোটো ফ'ৰ ইয়াৰ্চ কৰি দিছে।
হয়।
আৰু দুই বছৰ আছে।
অঁ'
এই যোৱাকালি কলেজত যে নৱাগত আদৰণি অনুষ্ঠান আছিল তুমি গৈছিলা নে নাই?
অঁ' মইতো কলেজেই যোৱা নাছিলো।
যোৱা নাছিলা নেকি?
অঁ নাই যোৱা। তোমাৰ কলেজত নৱাগত আদৰণি আছিলে? তুমি কিবা প্ৰগ্ৰাম-
কিবা প্ৰব্লেম আছিলে চাগে তোমাৰ। নাই-নাই প্ৰগ্ৰেম কৰা নাই বাৰু মই। অ, এনেই নতুন ল'ৰা ছাত্ৰ-ছাত্ৰী বিলাক আহিছে ন, ত- তাৰে লগত সিহঁতৰ লগতে অলপমান চিনাকি হলো।
অঁ' নতুন-
তুমি যাব লাগিছিলে, তোমাৰো নতুন নতুন অভিজ্ঞতা হল হয়।
অ, নহয় মোৰ গ্ৰেজুৱেচন কমপ্লিট হল নহয়। তাৰপিছত যোৱা নহ'লে।
অ' আৎচ্ছা, তুমিও তোমাৰ নিজৰ কামত ব্যস্ত হৈ পৰিলা চাগে আৰু।
অঁ, তেনেকুৱা কলেজত আগৰ পৰাই যোৱা নাই। অহ তোমাৰ কলেজত- কে কিমানজন মান ফ্ৰেণ্ড আছে?
মোৰ এই আমাৰ ছয়জনী সাতজনী মান এটা গ্ৰুপ আছে আৰু কলেজত।
অ, এনে কলেজ লাইফটো এনজয় কৰি আছা নে?
অঁ ভালকে। আৰু এইটো স্কুলৰ পৰা কলেজলৈ অহাৰ পিছত কিন্তু বহুত পাৰ্থক্য আছে দেই।
হয় নেকি, অ কেনেকুৱা মানে?
জীৱনৰ মাজত বহুত খিনিয়ে পাৰ্থক্য আছে।
হয় নেকি? অঁ কেনেকুৱা পাৰ্থক্য আছে ক'ব পাৰিবা নেকি?
মানে স্কুলত ধৰা- এটা নিজকে আৱদ্ধ থকা যেন লাগে, কিন্তু কলেজীয়া লাইফটো সেনেকুৱা নহয় নিজৰ এটা স্বাভাৱিক স্বাধীনতা থাকে। বা বহুত খিনি লৰা ছোৱালীৰ মাজতে আমাৰ ঘুলি মেলি যাব পাৰো ধুনীয়াকে। লগ হ'ব পাৰো, আৰু কালি আমি কলেজত লগ পাই- নতুন নতুন ধৰা বহুত ষ্টুডেন্ট আহিছে, এ মণিপুৰ- ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ এইবিলাকৰ পৰা আহিছে। ত সিহঁতৰ লগ সিহঁতক লগ পাই আৰু মানে- সিহঁতৰ ভাষা বিলাক, পোচাক পৰিধান, সিহঁতৰ উৎসৱ- খাদ্য, চাল-চলন এইবিলাকৰ বিষয়ে নতুন নতুন আৰু জানিব পাৰো দিয়াচোন আমি।
অঁ অঁ'
সেইয়াই আৰু নতুন নতুন অভিজ্ঞতা হয়।
হয় নেকি, তুমি ৰেগুলাৰ কলেজ যায়গে ভাল পোৱা নে?
অ' মই ভালে লাগে ৰেগুলাৰ কলেজ যাই।
অঁ এনেই তুমি ৰেগুলাৰ কলেজ গৈ ভাল পোৱা, মানে তোমাৰ এনে বহুত ফ্ৰেণ্ড আছে নে কলেজত? অঁহ'
আছে আছে, ভালেখিনি আছে।
ভালেখিনি আছে? তুমি কলেজৰ ব্ৰেক টাইমত এনেই কি কৰা?
কলেজৰ ব্ৰেক টাইমত এনেই আমি লাইব্ৰেৰীত যাওঁ, কেনটিন। তাৰ পিছত এনে কিবা কিবি আ আমি তাৰে কলেজৰ ভিতৰতে আৰু লাগতিয়াল কাম কৰি থাকো উম তুমি কি ভাবা কলেজত খালি পঢ়া শুনাই জীৱনৰ মূল অংশনে
অ ক কলেজৰ মূল অংশতো পঢ়া শুনা নহয় আমি তাতে বহুত খিনি শিকিব পাৰো আৰু নতুন নতুন বস্তুবোৰো শিকিব পাৰো আৰু শিকিব লাগে আহ তুমি কি ভাবা
মই ভাবো যে কলেজত খালি অ পঢ়া শুনাটোৱে মানে মূল নহয় আৰু তাই লগতে খেল ধেমালি তাৰ পিছত আৰু এইবিলাক বিভিন্ন বিভিন্ন আমাৰ কলেজত সাংস্কৃতিক অনুষ্ঠান হৈ থাকে ন সেইবিলাক ভাগ লোৱা
অ
তাৰ পিছত তৰ্ক প্ৰতিযোগিতা হয় এন এছ এছ এন চি চি এইবিলাক সকলো আছে ন সমানে গুৰুত্বপূৰ্ণ সকলোতে আমি এ ভাগ লৈ যাব লাগে তেতিয়াহে আমাৰ অভিজ্ঞতাটো বাঢ়ে দিয়াচোন
সেইটোতো হয় ঠিকেই কলা তুমি
আৰু কলেজৰ জীৱনত বাৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক মানে শিপাডাল ধৰি ৰাখে যাতে আমি ভৱিষ্যতে সুন্দৰ ভাৱে আগুৱাই যাব পাৰো শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়া দিহা পৰামৰ্শ বিলাক দেশ নিৰ্দেশ এইবিলাক আমি চাই চিতিয়াি ভৱিষ্যতে আমি আগবাঢ়ি যাব পাৰো দিয়চোন
অ সেইটোতো হয় ত এনেই কলেজ লাইফটোৰ কলেজ লাইফটো তুমি এনে প্ৰগ্ৰাম চগ্ৰাম হ'লে তুমি কিবা পাৰ্টচিপেট কৰা নে
হয় বিহু হলে মই বিহুত নাচো আৰু
হয় নেকি অ বিহুত বিহু চিহু হ'ল উম মই তেনেকুৱাতো কলেজ লাইফত তেনেকুৱা আ প প্ৰগ্ৰাম এটাই কৰিছিলো মই গান গাইছিলো কলেজত মানে প্ৰগ্ৰামত এনে পাৰ্টিচিপ পেটাৰ হিচাপে এটা অ গান গান চান গাইছিলো এ ভাল কিবা প্ৰগ্ৰাম চগ্ৰাম হৈছিলে আৰু তুমি
তোমাৰ এনে কলেজৰ দিনবোৰত স্মৰণীয় মুহুৰ্ত কি কি আছিলে
স্মৰণীয় মুহূৰ্ত আছিলে বহুত কিখিনিও মানে আহ শিকিব পোৱা যেন যায় আৰু তাৰ পিছত তোমাৰ আহ আমাৰ টিচাৰবোৰো বহুত ভাল আছিলে তোমাৰ কি আছিলে ক'ব পাৰিবানে
মোৰ মানে অ পাৰিম বাৰু মোৰ এয়া এই দুই বছৰতে আৰু মই বহুতখিনি মোৰ অভিজ্ঞতা হ'ল বা বহুত খিনি মোৰ হল দিয়াচোন
অ
কাৰণ কলেজত এই কেণ্টিনৰ আড্ডা আমি কৰা খেল ধেমালি শিক্ষামূলক ভ্ৰমণ এইবিলাকৰ পৰা আমাৰ বহুত বহুত স্মৃতি অভিজ্ঞতা আৰু আমি আয়ত্ব কৰি লৈছো দিয়াচোন
অ
সেইবিলাকে আমাক ভৱিষ্যতে কাম দিব কাৰণ ভৱিষ্যতে আমিতো লগ বিলাকো সদায় নাপাম ন চবেই নিজৰ নিজৰ জীৱনটো গঢ়াত লাইক ব্যস্ত হৈ যাব পৰি ব্যস্ত হৈ পৰিব চ আমি সকলোৰে লগত এনেকে সময় কটাব টাইম নাপাম
অ সেই
সেইটো কাৰণে আমি এই স্মৃতি বিলাক লগতে আগবঢ়ি যাব লাগিব ভৱিষ্যত গঢ়িব লাগিব
অ সেইটোতো কথা হয়
এইখিনি সময়ে ভৱিষ্যত গঢ়াৰ ভেটি
অ অ অ অ
কাৰণ এ এইখিনি সময়তে আমি জ্ঞান দক্ষতা অভিজ্ঞতা এইবিলাক এ নিৰ্ধাৰণ কৰি লব পাৰো ভৱিষ্যতে আগবঢ়াই যোৱাৰ পথ নিৰ্বাচন কৰিব পাৰো।
অ', ঠিকেই ক'লা তুমি। অ', তুমি ঠিকে ক'লা অ', এইটোয়ে হয় আমাৰ জীৱনৰ মানে অ', জীৱনৰ ত কলেজ লাইফটো আকৌ ঘূৰি নাহে যিমান পাৰিব তেয়া আমি ইনজয় সেইটোতো যিয়া পিছত আৰু কলেজ লা তো আকৌ ঘূৰি আহাতো কথাই নাই আৰু যিয়ে গ'লেই গ'ল অ'। আৰু যিবোৰ ফ্ৰেণ্ড আছে এতিয়া কলেজ লাইফৰ ইন ফিউচাৰ আকৌ ধৰিম বুলি লগ পাম সেইটোতো আকৌ সেয়া সেইটো নাই আৰু লগ পাম বুলি আশা কৰা আশা কৰাই টান আৰু আমি যিহেতু এতিয়া বহুত ফ্ৰেন বোৰ পাওঁ। পিছত ইন ফিউচাৰ ফ্ৰেনৰ নাইকিয়া হৈ যাব। সেইটোয়ে আৰু এনে তোমাৰ অ' কলেজৰ ফেভৰেট ছাবজেক্ট বা চাবজেক্টটো কি আছিল?
মোৰ ইংলিছ আছিলে।
ইংলিছ ফেভৰেট চাবজেক্ট তোমাৰ, আৰু এনে ফেভৰেট টিচাৰ বা টিচাৰ আছে নেকি তোমাৰ কোনোবা?
আছিলে মেম ৰিটায়াৰ হৈ গ'ল আৰু মই এটো ভাবো কলেজ, কলেজে মানে আত্মবিশ্বাস বৃদ্ধি কৰাতো বহুত সহায় কৰে বাৰু।
সেইটোতো হয় বাৰু আমাৰ ইন ফিউচাৰৰ আত্মবিশ্বাস অ', মোৰো এনেকুৱাই আৰু তুমি আমাৰ যিহেতু শিকিব লাগে সেইটো সময়ত এইটো সময়ত শিকিবই লাগে কলেজৰ পৰা বহুত বস্তুবোৰ শিকিব পাৰি আমি।
নিশ্চয় বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহ কৰিলে আমি নেতৃত্ব দিব পৰা আমাৰ ক্ষমতা আৰু আত্মবিশ্বাস দুয়োটাই বৃদ্ধি পাই দিয়াচোন। আমি নতুন, নতুন বস্তু শিকিব পাৰোঁ আৰু আজিকালি তুমি এটা বস্তু লক্ষ্য কৰিবাচোন বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ লগতে চাকৰি বা আন কামো কৰি থাকে দিয়াচোন। সিহঁতৰ পৰিয়ালৰ আৰ্থিক সমস্যাৰ কাৰণে।
অ', আৰ্থিক সমস্যা আৰু কিছুমানে মানে নিজৰ ফাইনেঞ্চিয়েলি ইণ্ডিপেনডেন্ট হ'বৰ কাৰণেও তেনেকুৱা কাম বোৰ কৰে আহ নিজৰ খৰচ অ', হয়, হয় তুমি ঠিকেই ক'লা সেইবোৰ কৰে তুমি এনেকুৱা কেতিয়াবা, কেতিয়াবা কৰিম বুলি ভাবিছা নে?
মই এতিয়ালৈকে বাৰু বৰ্তমান ভাৱ নাই দিয়াচোন।
অ', ইন ফিউচাৰ কিবা
স্থিতি আহিলে কৰিব লগা বাধ্য হৈ যাম।
অ', তুমি কেনেকে মেনেজ কৰিবা এনে অ', অলপ ক'ব পাৰিবা নেকি। কেনেকে তুমি তেনেকুৱা জব পালে মেনেজ কেনেকে কৰিবা?
সেইটো আৰু অ', মানে টাইমত গম পাম দিয়চোন মানে এতিয়ালৈকে আহি এতিয়া লৈ আহি পোৱা নাইতো মই সেইটো ক'ব নোৱাৰিম ভৱিষ্যতে মই কেনেকে মেনেজ কৰিম কি কৰিম। সেইখিনি টাইমত বা কেনেকুৱা জবৰ টাইমিং কি সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰে ন।
অ', এইটোতো হয়।
তুমি ঠিকেই ক'লা যি যিহেতু যেতিয়া এতিয়ালৈকে নাই সেইটো মেনেজ কৰা ভাবা সম্ভৱে নহয়, যেতিয়া হ'ব তে এতিয়া সম্ভৱ হ'ব, হয় কি নহয়, আহ, ঠিকেই ক
কলেজত অহাৰ পিছত মোৰ চিন্তাবোৰো বহুত সলনি হৈ গৈছে কাৰণ এইটোৱে মানে কলেজৰ জীৱন এটা সৌন্দৰ্য আৰু। আমি স্কুলত পঢি থাকোতে, যিমান খিনি জানিছিলো, কলেজত গ'লে তাত দুই গুণ আমি গম পাওঁ। আৰু নতুন, নতুন মানুহ লগ পাওঁ, বিভিন্ন প্ৰকাৰৰ বিভিন্ন উৎসৱ অনুষ্ঠান চব বিলাকৰ, বিষয়ে আমি ভালকে সুন্দৰভাৱে জানিব পাৰো, সেইকাৰণে মানুহ আমাৰ এইবিলাক ধাৰাবলাক আহ, সলনি হৈ যায় দিয়াচোন।
অ,
আৰু ই, মানুহক আমাক অধিক পৰি-পৰিপক্ক আৰু দায়িত্বশীল কৰি তোলাতো সহায় কৰে।
অ, ঠিক ক'লা তুমি। আমাৰ আহ, বহুত বস্তুবোৰ আছে শিকিব লগা কলেজৰ লাইফৰ পৰা আৰু। আহ, তুমি এনে, ভাবিছা নেকি গ্ৰেজুৱে গ্ৰেজুৱেশ্যনৰ পিছত কি কৰিম, তেনেকুৱা কিবা প্লেন আছে নেকি তোমাৰ?
নাই, মই গ্ৰেজুৱচনৰ পিছত মাষ্টাৰ্চ কৰিম বুলি ভাবিছো আৰু।
হয় নেকি, অ, গ্ৰেজেনৰ পিছত মাষ্টাৰ কৰিবা, যিহেতু তোমাৰ এখন প্লেন আছে, যিহেতু তুমি এতিয়া তোমাৰ যিহেতু, কলেজৰ কোনটো মেজৰ আছে এনে‌ চাবজেক্ট টো?
বোৰ, ইংলিছ।
ইংলিছ অ, তুমি মাষ্টৰ কৰিলে ইংলিছত কৰিবা। অ, আৰু কোৱা।
আৰু এইখিনি কলেজীয়া সময়তে শিক্ষা বন্ধুত্ব, অভিজ্ঞতা আৰু সপোন এইখিনি সকলোৱে জড়িত হৈ থাকে।
অ, সেইতোটো হয় বাৰু।
এইবিলাক এইখিনি সময়ত, এৰাই চলিবই নোৱাৰি।
অ, এনেই কলেজত কেতিয়াবা খ, খেলা ধূলা হ'লে তুমি পাৰ্টিচিপেট কৰি ভাল পোৱা নে? অ, শুনিছেনে অ, তোমাৰ কলেজত কেতিয়াবা আহ অ, কেতিয়াবা খেলা ধূলা হ'লে পাৰ্টিচিপেট কৰি ভাল পোৱা নে?
উম, মই ভাল পাওঁ এইবিলাকত, তুমি?
অ, অ, মই ভাল পাওঁ অ, যেতিয়াবা আমাৰ কলেজত খেলা ধলা হৈছিলে, তেতিয়া মই বহুত পাৰ পাৰ্টিচিপেট কৰিছিলোঁ আৰু ট্ৰফিও পাইছিলো, মেডেলো পাইছিলোঁ। ছিলোঁ আমি, কলেজৰ পৰা বহুত অ, ক'বাত ক'বাত লৈয়ও গৈছিলে, ইন্টাৰ্নশ্বিপ তাতেও আমি পাৰ্টিচিপেট কৰিছিলোঁ, ভাল লাগিছিলে।
অ, এয়াতে আজিলৈ হ'ব, ইমান খিনিয়ে আৰু।
দে, থেংক ইউ।
অ, ধন্যবাদ।
কি আৰ